অ শুনিছা অহ শুনিছা অ অ শুনিছো কোৱা
উম
উম ভালনে মই আছো এনেই ভালনে তোমাৰ অ অ মোৰো ভালেই কি কৰি আছা উম কি কৰি আছা
এনে আছো মই মই এনেই আছো মই ভাবিলো তোমালে ফোন এটাকে কৰো
তাকে বহুত দিন কথা কথা পতা হোৱা নাই ন আমাৰ অ বহুত দিন কথা পতা হোৱা নাই কৈছো আমাৰ উম উম তাকে উম
বাকী চাহ টাহ খালা
অ খালো খালো তুমি খালা
অ মাতটো অকন পিছ অ খালো তাৰমানে মাতটো অলপ পিছত গৈছে ৰখি ৰখি কবা হা
অ অ ঠিক আছে
অ বাকী অ পাইছো অ বাকী হুচেলৰ খবৰ ভাল
খবৰ ভাল তোমালোকৰ ভাল নে হোষ্টেলৰ খবৰ
ভালে
উম কি হা হা আমাৰ খানা আজি মাছ দিব চাগে
অ অলপ ভাল বনাই নে
ভাল অ খাব পাৰাই আৰু ভাল
উম আমাৰো ভালেই মানে ইমানো খাজ নহয় আৰু তথাপি ভালেই আৰু
অ আমাৰো তেনেকে মানে খাব পৰাকে আৰু ইমানো বেয়া নহয়
উম উম
উম উম বাকী গৰম বন্ধ কেতিয়া দিব তোমালোকৰ
আমাৰ গৰম বন্ধ চাগে জুলাই লাষ্টলৈ দিব তোমালোকৰ
কে উম
তহতৰ মা-দেউতা ভাল অ ভালেই আমাৰ মা হঁতে কৈ আছে আছিলে তোমালোক ঙা মন্দিৰলে যাম বুলি বহুত দিনৰ পৰা অ'।
অ আহিবা বহুত
তোমালোকৰ ঘৰ তোমালোকৰ ঘৰৰ পৰা ওচৰে চাগে ন?
ঘৰৰ পৰা বেছি ঘ অ বেছি দূৰ নহয় এক ঘন্টা আধা ঘণ্টা এনেকে লাগে আৰু। ওচৰে ইমানো নহয় অ' পাৰি। আমাৰ ঘৰতে থাকি পিনে ধুনীয়াকে যাবলৈ তুমি এবাৰো অহা যোৱা নাই নেকি টিলিঙকা মন্দিৰলৈ
নাই নাই মই যোৱা নাই মা আগতে গৈ পাইছে মা দুবাৰ গৈ পাইছে। কিন্তু আমাৰ বাকী যোৱা হোৱা নাই
অ', অ'।
আৰু শুনিছো তিনিচুকীয়াত বহুত ধুনীয়া ধুনীয়া জেগা আছে। আৰু আহ আৰু তোমাৰ হুলস্থুল ওচৰত বহুত হুলস্থুল হৈ আছে অলপ দূৰলে আহাচোন।
অ অ তাকেই মোৰ ৰুমত আহিলো সেইকাৰণে
উম।
উম হম এই মানে চিনিয়ৰবোৰ হালা কৰি থাকে নহয় একো ক'বও নোৱাৰি উম। আহ কোৱা কি কৈ আছা তুমি টিলিঙা মন্দিৰৰ কথা
ওচৰতে শিৱসাগৰতোমালোকৰ ওচৰতে ন বেছি দূৰ নহয়। হেল্ল' হেল্ল' তোমাৰ আৱাস চ অহা নাই। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'